অঁ।
অঁ শুনিছো কোৱা।
কি কৰি আছা পিছে।
এনে শুই আছো তুমি।
এ ময়ো ভাত কেইটা খাই শুবলৈ আহিছো পিছে সেৰি চাব নগ'লা ৰাস। হৈ আছিলে নে কি ভাওনা হৈ আছিলে।
অঁ ভাওনা এ গ'লো গলো চালো মই। ভাওনা ইমান বুজি নাপাওঁ বুইছা।
মইও বাৰু সেই বুজি নাপাও কিন্তু কিবা এটা চাই ভাল লাগে হয় নাই কথাটো কোৱাচোন। গোপী চাই বেছি ভাল লাগে হয় নহয়।
অঁ সেইটোতো হয়।
উম।
অলপমান চালো এনেই মাহতো গৈছিলো তাৰপিছত গুচি আহলো আৰু সেইয়াই। কি বাই যিবোৰ। জীৱনত বহুত কিবা কিবি চলি আছে বুজিছা।
মানে অলপ প্ৰব্লেম চলি আছে মানে যেনে ও তোমাক কথাটো মানে শুনি এনেকুৱা লাগিছে মানে য,
প্ৰব্লেম মানে প্ৰব্লেম মানে বৰ সাংঘাতিক প্ৰব্লেম বুইছা চব ফালৰ পৰা। সময়ত কিছুমানে মানে, এনেকুৱা জেগাত মানুহে হেৰি এৰি দিয়ে। কি কম আৰু তোমাক ক'ব নোৱাৰি আৰু
বাদ দিয়া কিছুমান মানুহৰ তেনেকুৱাই থাকে কি কবা কৈতো লাভ নাই।
উম তেওঁ কি কবা ইমান দিন হেৰি কৰ পিছত যদি এনেকুৱা হৈ যায়। বহুত দুখ লাগে বুজিছা।
কথাটো গম পাইছো মোৰো তেনেকুৱা এটা হৰি কেচ আছিলে বা এই যে কে ঘৰ ওচৰ যে এজনী। আছিলে যে মানুহ এজনী।
বুজি ছো।
হম।
কি কবা আৰু মই তোমাক কৈ আছো কথাটো যিটো এইটো কথা কিন্তু সঁচা কথা কৈ আছো বুজিছা।
গম পাইছো ময়ো অলপ চলপ গম পাওতো এইবিলাক কথা।
পুৰা একে পুৰা বিশ্বাস কৰা মই সেয়া বুলি নহয় এইটো একে পুৰা টুটেলি, সঁচা কথা কৈ আছোঁ এতিয়া ফোনত তোমা যিটো কথা কৈ আছে বহুত বেয়া কৈছে বুজিছা, মানে মই একো নোহোৱাকৈ তাৰমানে একো কাৰণ নোহোৱাকৈ মানে, মানে কি ক'ম আৰু এতিয়া।
বাদ দিয়া বুইচা এইবিলাক কৈ একো লাভ নাই মানে।
এয়াই আৰু কি আৰু মোৰ লগত মানে কি মই ভুল কৰিছিলো নাজানো বুজিছা, এনেই মানে একো নোহোৱাকৈ মোকে চব হেৰি কৰিলে।
এই বাদ দিয়া মানে কি ক'বা আজিকালি যিহে দিনকাল চলিছে সেইবিলাক কৈ লাভ নাই কাৰণ, ইমান মানে সহজে বিশ্বাস কৰিব নালাগে মানুহক বুজছে নে কথাটো।
বুজিছো তেওঁ কি ইমান দিনে তাৰমানে থাকি কৰি এতিয়া লাষ্টত কি এনেকাই হৈ যায়, কেলে। মানুহে ইয়াৰ পৰা বিশ্বাসে উঠি যাব আৰু তেতিয়াহ'লে চবে প্ৰতিবাৰে তেনেকা হয় ন।
অ এই বাৰ তে মোৰো তেনেকুৱাই হৈছিলে এবাৰ কিন্তু মোৰ বিশ্বাস উঠি গৈছিলে কিন্তু নাই চব একেই নহয় বুজিছা কথাটো,
উম হয় বাৰু দে।
মানে মানুহ ভাল হ'লে মানে এইটো কথা তুমি মানে চবকে ক'ব নোৱাৰা কাৰণ কিছুমান মানুহ ভালো থাকে কিছু, কিছু মানটো বেয়াও থাকে।
সেইটো হয় বাৰু
একেই তোমাৰ কিবা একো দুখ - চুখ নথকাকে তোমাক যদি এনেকে যদি মনত আঘাত দিছে তেতিয়াহ'লে তেওঁ এ কিবা বেলেগ সেই কাৰণ আছে চাগৈ কিবা কাকো
দুখ তেনেকা মোৰ একো নাই বুজিছা ক'ব পাও নে মই কথাটো?
অ কোৱাচোন কোৱা?
দুখ তেনেকা একো নাই, এটাই ক আছিল কি জানা?
উম কোৱা?
মই মানে
উম।
এইটো কি বুলি কয় মা হোৱাটছপত মানে কোনোবা মানুহ এজন বা মানুহ এজনী হা একজাম্পল দিছো তোমাক তাৰে উদাহৰন এটা দিছো তুমিয়ে ধৰ এনি তাই মানে অনলাইন আছা ৱাটছএপত হা, অনলাইন আছা তোমাক তুমি অনলাইন থাকা, মই তোমাক মেচজ দিওঁ, কল কৰোঁ তুমি কলটো কাটি দিয়া, মেছেজখিনি ইগনৰ কৰা তাৰপিছত সেইটো কওঁতে মই কৈছো চাগৈ বেলেগৰ লগত পাতি আছা চাগৈ, কোনোবা এনেকে তেনেকে কিয় এনেকা কৰিছ কৈ দিয়ে ন কি কৰি আছ তাকে কৈ দে মই তেতিয়া দিচ, তোমাক তাৰ মমানে নকওঁ ন কথাটো মানে
মানে অশান্তি - অশান্তি দি নাথাকো আজি, যিহেতু তোমাক ইগনৰ কৰি আছে কথাটো।
তাৰপিছত, অ তাৰপিছত সেইবিলাক কৰোতেই মই ধৰক কল কৰি আছিলো, কিয় কৰা নাই কিয় ধৰা নাই কিয় মেছেজটো ৰিপ্লাই দিয়া নাই কি হ'ল এনেকা - তেনেকা? তাৰপিছত এনেকে কৈ থাকোতে মোক তাৰমানে হেৰি কৰি দিব পাৰি যে ব্লক কৰি দিব পাৰি, ব্লক কৰিলে তাৰপিছত এনেকে তেনেকে, ব্লক কৰা পিছত মই বেলেগ তাৰমানে বা নুসুধিলো তাৰপিছত কি হল কেনেকে- তেনেকে তাৰপিছত কৈছে যেনেকে- তেনেকে তোমাৰ লগত নাথাকে তুমি বাদ দিয়া।
মানে কি কি হয় জানা বেছি গুৰুত্ব দিলেও বেয়া মানুহবিলাকৰ ওপৰত।
সেইটোয়ে মই বেছি হেৰি কৰিলো না সেইটো কাৰণে এনেকুৱা হৈ গ'ল বুজিছা।
মানে কি হয় বেছি গুৰুত্ব দিলে ভাবে মানে কি আৰু এনেও হেৰি কৰিবই পিছত হলেও তুমি যে দিয়া ন কৰা নহয়, পিছত নিজেই অলপ মানে হেৰি কৰিব চাগৈ, ৰিগৰেট কৰিব আৰু।
নকৰে নকৰে। দেখিছো নহয় কিবা ষ্টৰি লগাই, তাত দিছে হেৰি হেৰি এই লুকিং লাইক এ নিউ লাইফ। তাৰ মানে নতুন লাইফ, নতুন জীৱনৰ নিচিনা হেই হৈছে সেইবিলাক এ পিছে তাত আৰু কি কব আৰু তুমি কোৱাচোন?
বাদ দিয়া, বাদ দিয়া। এইবিলাক কথা বুজিচা? এইবিলাক কৰি লাভ নাই, কাৰণ নিজৰ ওপৰত এটা গুৰু ত দিয়া নিজৰ যেতিয়া উন্নতি হব নি নি
বুজিছো কেন্তু ইমান সময়, ইমান দিনে থাকি পেলাই যদি এনেকুৱাই হব লগীয়া কৰিব‌ লগীয়া আছিল মানে মই কৰা নাই কি বুজিছা? সেইটো ইমান কথা এইটো কি কথা আছিল মোক ধৰ এনেকুৱা কৰা। মই কৈছিলো যে, বেলেগৰ লগ পালি চাগৈ বেলেগ পালি চাগৈ, বেলেগৰ লগ কথা আছো এনেকে তেনেকে সেইটো কওঁতে ব্লক কৰি, তাৰমানে তাছত নাথাকো এইটো কি মানে? তাছত পোৱা তাৰপিছত বায়েক সোধোতে ক বায়েকক সোধোতে কৈছে যে হেৰি তুমি সন্দেহ কৰি থকা, কিবা - কিবি সেইটো কাৰণে নাথাকে এনেকা তেনেকা সেয়া।
সেইটোয়েটো, সন্দেহ তুমিতো চবকে নকৰা যাক হেৰি কৰা, তাকে সন্দেহ কৰিছা হয় নে নহয় কথাটো?
সেইটো‌ হৈ কৈছে তুমি ইনাই ফডে কৰি থকা এনেকে তেনেকে নাথাকে। তাৰপিছত বায়েকক কলো তুমি কথাটো হেৰি কৰি দিয়া, দুইটাৰ মাজত পতাই পেলাই সমাধানটো কৰি দিয়া ন মই‌তো তাইক জোৰ কৰি, মইতো জোৰ কৰি নাৰাখো হয় নে নহয়? সমাধান কৰি দিয়া, সমাধান আদি‌ গুৰিৰ আদি
মানে কি হয়। কথাটো কি হয় মানে ময়ো পাইছোটো এবাৰ মানে বেছি গুৰুত্ব দি থাকিলে বা বেছি হেৰি কৰি থাকে মানে। কি হয় মানে, এইবিলাক হেৰি কৰি থাকে বুলি ভাবে বুইছে কথাটো।
উম।
ময়ো এবাৰ প্ৰায় আহিছো এই কোন আছিলে নামটো এল কে বুলি কয় যে।
উ'ম।
চিনি পাবা চাগৈ, তোমালোকৰ লগৰীয়া যে আছিলে যে।
পাওঁ পাওঁ।
উ মইয়ো মানে কি হ'ল, বেছি গুৰুত্ব দিছিলো তাছত মানে বেছি মানে চব সময়তে এভেলেবল আছিলো যে মানে কোটগুটিয়ে ফোন কৰে তেত- এতিয়া‌ ৰিচিভ কৰিছিলো, মানে মই মানে ইমান হেৰি কৰা নাছিলো আৰু তেতিয়া।
উম।
মানে তেতিয়া মানে লাহে লাহে ধৰ সেইটো কমাই দিলে আৰু মোৰ লগত সেইকাৰণে পিছত আও অলপ খেলি মেলি হ'ল তাক তিয়া মানে অলপ হেৰি হৈ গল আৰু তেতিয়া আও, তেতিয়া আমি মাত বোৰ খ বন্ধ কৰি দিলো আৰু এতিয়ালৈকে আজিলৈকে মানে তেনেকুৱা আও কথা বতৰা পতা নাই মানে আজি এবছৰে হল কথাটো, এবছৰ ওপৰ হ'ল বাৰতে।
উম তোমাৰ এবছৰ ওপৰৰ হ'ল, মো দুবছৰ থাকি দোম আনকি, কি ক জানা? এদিন তাইক ঘৰৰ পৰা আনিবৰ কাৰণে তাই ফোন কৰিছে, এনেকে তাই পাৰিবি ন কলেজক ক্লাছৰ পৰা ওলাই আহি পেলাই মই ধুমা ধুম বাইক লৈ আন গৈছো, বুইছা? ইমান খিনিলৈকে কৰিছো, আনকি তাই কিবা বস্তু পৰা আদি লৈ, চব কিবা এটা কলেও বায়েকে ক'লেও, তাই কলেও মই সদায় আনি কৰি দিও। যি কয় তাকে আনি‌ দিও, মোৰ যিটো কিবা এটা আনিব‌লে দোকানৰ পৰা সেয়াও আনি দিওঁ বুইছা। ইমান খিনি কৰাৰ পিছত ইমান খিনি কৰাৰ পিছত তাই এটা কথাত কি হ'ল, ম সন্দেহ ক কিবা কিবি সেইটো কথা এৰিলে ক বেলেগক চাগ কিবা হল নেকি চাগে তোমাৰ মতে
তেনেকুৱাই হ'ব কাৰণ শুনা মোৰো কেছো তেনেকুৱাই হৈছিলেতো পিছত মানে
কাৰণ কি কথা ক জানা মানে আৰু এটা কথাত গম পালো। অনলাইন এনি টাইম আছে মোক ইগনো মইছে মানে কি?
মানে এইটো কি তাক জানি শুনিয়ে কৰিছে কাৰণ মই নিজে পাইছোটো। মানে এইটো জানি শুনি কৰা ব বুলি ক'ব পাৰি কাৰণ মোবাইলটো যদি নেটটো অফ কৰি থৈছে তেতিয়াও বেলেগ কথা নেটটো অন আছে।
এ অ নেদ আছে মানে ৱা- ছপ চলাই আছে অনলাইন হোৱাটছপটো অন কৰি থলে অনলাইন বুলি দেখাই বুজিছা।
এইটো গম পাও বাৰু তে মানে মোৰো আগতে তেনেকুৱা হেৰি মই গম পাইছোটো। মানে তেতিয়া মানে মই ইমান এইবিলাকো কথা গম পোৱা নাছিলো মানে কি হয় কি নহয় তাছত মোৰ লগৰজনে ক'লে তেনেকে কওঁতে মানে মই অলপ চলপ গম পালো আৰু।
তাৰমানে তাই মোৰ ওপৰত চাগৈ তাৰমানে ইণ্টাৰেষ্টটো কমি গ'ল তাইছত থাকিব মন নাই। সেইটো কাৰণে তেনেকা কৰি আছে ধৰ মই বেছি কথা কম, এনেকে তেনেকে সন্দেহ কৰা কিবা কম। তাইছত তাই মোক এৰি দিব বুইছা।
গম পালো মানে এইটো কথা কি হয় জানা মানে এইটো কি আছিলে মই কবলে গৈছিলো। তুমি মানে বেছি গুৰুত্বটো দিলা যে তুমি আৰু না বুলি কবলৈ নি মানে গম নাপালা যে না বুলি ক'ব লাগে কথাটো গম পাইছে চবতে কিছুমান ক্ষেত্ৰত তুমি যদি নাটো ক'ব শিকা হেতেন তেতেত তেতে তোমাৰ সেইটো ভালে থাকিলেঁতে তেতিয়া তুমিতো না কব নিশিকিলা এইটো সেই সম্পৰ্কটোত।
উম।
তাৰ কাৰণেই হৈছে আও এইবিলাক। মানে আৰু তুমি চৌবিশ ঘণ্টাই তোমাৰ তাই কাৰণে মানে যাৰ কাৰণেই হওক মানে তুমি হেৰি আছিলাতো মানে যেতিয়াই কয় তেতিয়াই তুমি উপস্থিত থাকিছিলা তাৰ কাৰণে মানে অলপ মানে গুৰুত্বতো কমি গল আৰু।
তেওঁ তাই সেইখিনি কথাটো তায়ো বুজিব লাগিছিল যে মোক ইমান খিনি হেৰি কৰিছে মই এনেকা তেনেকা ইমান খিনি কৰিছে মোৰ কাৰণে মই এনেকে কৰিব লাগে নেকি এনেকে? এই বিলাকৰো বুজিব লাগে।
শুনা-শুনা এতিয়া কোনো গম নাপায় এতিয়া মানে অলপ হেৰি হয়তো এইটো পাছতহে মানে লাহে-লাহে অনুভৱ কৰে কথাটো গম পাইছে নে নাই।
উম
এতিয়া কৈ একো লাভ নাই এতিয়া কবাত এতিয়া তুমি যিমান কবা তিমান তোমাক বেয়া পাই গৈ গৈ
এতিয়া এ এসপ্তাহ-এসপ্তাহ মান হব হ'ল। এতিয়া কি ঘূৰি আহিব নে নাহিব চাগে?
এইটো কথা মানে মই তেনেকে ক'ব নোৱাৰম কাৰণ মোৰ এবাৰ তেনেকোৱা হৈছিলে বুইছে নাই কথাটো মানে আজি প্ৰায় এবছৰ আগত মানে মই তেনেকে মানে ইমান গুৰুত্ব চুৰুত্ব দিয়া নাছিলো মানে কিবা এটা মানে সৰু কিবা এটাত মানে অলপ কথা খেলি মেলি হৈছিলে।
উম
তাৰপিছত মই হেৰি কৰিলো তাৰ পিছত নিজেই মানে মোক সেই কথা পিছত নিজে হেৰি কৰিছে আৰু মানে কথা পাতিবলে আৰম্ভ কৰিছিলে। এতিয়া আগতে পা
মোকতো হেৰি মোকতো হেৰি কৰি পেলাই ষ্টৰি লগাই আছে ৰিল বনাই পেলাই তাত দিছে কি লুকিং তাৰমানে নতুন জীৱনৰ হেৰি কৰিছে এনেকা তেনেকা
এ ইমান হেৰি কৰি নাথাকিবা নিজে মনত আঘাত দি নাথাকে নিজৰ মনত কষ্ট দি নাথাকিবা, যেনেকে
লাগিবই ইমান দিনে যদি এজন মানুহৰ কাৰণে ইমানখিনি কৰিলো ইমানখিনি কৰাৰ পিছত যদি এনেকোৱাই হয় গৈ তে কি বুলি বেয়া নালাগিব কোৱা।
সেইটো গম পাইছো বাৰু বেয়াটো চবই লাগে কাৰণ আমি যিহেতু মানুহ মানুহৰ হেৰিতো থাকিবই। আনন্দ হেৰি থাকে। এ এইটো উপায়তো মানে মই এনেকে নাজানিমতো, মই ইমান গম নাপাও এইবিলাকৰ ক থা কাৰণ মই তোমাৰ সেই পৰিস্থিতিটো গম নাপালো কিহৰ কাৰণে হৈ আছে কি হৈ আছে
নাই এতিয়া ধৰ এনেকা কৰি পেলাই পিছলৈ আকৌ কেইদিনমানৰ পিছত আকৌ ঠিক হব আহিব নে নিজে চাগে এনেকে
মানে এইটো তুমি ঠিক হলেও তুমি পিছত অলপ ঠিক যদি হৈ যায় পিছত অলপ মানে তুমি মানে সেইটো দিব অকণ কমাই দিবা বুইছা কথাটো।
উম
মানে তোমাৰ অলপ কমাই দিলে তেতিয়া গম পাব মানে মোক
ননে মই বেলেগ মানে নম্বৰ পাও লগৰ কাৰোবাৰ পৰা ফোন কৰিছো, মেছেজ কৰিছো, ফোন কাটি দিয়ে, মেছেজ নাচাই
সেইটোৱেই এতিয়া তুমি যিমান হেৰি কৰিবা তিমানে তাই মানে
ইমান আগতে মই তাৰমানে সৰু ঘটনা এটাও ঘটিছিল মই হাতে চাতে দুখ পাইছিলো। এতিয়াও ধৰ তাই গম পায় বায়েকে গম পায় বায়েকক ক'লো বায়েকে তাইকে তাইওতো গম পাব বাইকক ক'লে নত তাইও তেওঁ ফোন এটা কৰি খবৰো নকৰিলে, তাৰমানে কি এতিয়া
মানে তেওঁ মানে তোমাৰ ওপৰত মানে ইমান হেৰি নোহোৱা গৈছে আজি কালি বুইছা। সেইটোৱে মই মানে এইটো তোমাক কথাপা মোৰ এনেকোৱা লাগিছে মানে তোমাক মানে ইমান হেৰি নকৰে মানে তোমাক ইমান গুৰুত্ব নিদিয়ে তুমি যিমান গুৰুত্ব দিয়া তেওঁক
মানে ইমানে পুটু কৈ মানে দুদিনত ইমান পুতুককৈ হেৰি হৈ গ'ল নে মই পৰা পিছতো দুখ পোৱাৰ পিছতো এবাৰো নুসুধিলেতো কি হৈছে? কত হ'ল কেনেকে?
ইমান দিনত থকা মূৰতো।
এই আজিকালি গম এইবিলাক ধৰিব নোৱাৰা কাৰণ এইবিলাক আজিকালি বহুত কিবা কিবি হৈ থাকেতো।
উম।
মানে তোমাত ক'ব গৈ চাগৈ ভাল কিবা এটা পাইছে তেতিয়া সেইকাৰণে ভাল পাইছে চাগৈ। সেইকাৰণে তোমাৰ ওপৰত মানে অলপ হে কমাই সেৰি কৰিছে। তাৰ পিচে চাগৈ নিজে যে যি হেৰি হয় যাওক নহ'লে মানে অলপ এৰিবও খোজা নাই মানে হেৰি কৰিব খোজা নাই তেনেকুৱা চলি আছে মানে বু কথাটো গম পাইছা?
উহুম বেলেগ চাগৈ কোনোবা অহা নাই চাগে ন?
বো গম অনুভৱ কৰিব যেতিয়া বেলেগে তেনেকুৱা গুৰুত্ব নিদিব তেতিয়া তোমাৰ মানে তোমালোক মনত পৰিব কথাটো গম পাইছা?
বেলেগ চাগৈ কোনোবা অহা নাই চাগে ন নে আহিছে?
সেইটো এটা মই ক'ব নোৱাৰিম নহয় কাৰণ আজিকালি যিহে এইবিলাক চলি আছে, আহিলেও কোনে ক'ব, নাহিলেও কোনে কব সেইটো কোৱাচোন?
উম হু। গ'ম পাওঁগৈ নে বেলেগ কোনোবাৰ লগত, শুনা না শুনা না বেলেগ কোনোবাৰ লগত